হেল্ল'
অ' ভাইটি কোৱা?
অ' ছাৰ আজি নাহে নেকি?
আজি অলপ দেৰিকে যাম মানে, মানে আজি পানী পৰিল ন, পানী পৰি আছে বৰ্তমান।
অ' হয় নেকি? মই সোম সোমবাৰে মোৰ, সোমবাৰে মোৰ গণিতৰ পৰীক্ষা আছে যে।
অ' যাম যাম আজি যাই অলপ ভালকে তোমাক শিকাই দি আহিম দে।
কালি মোক দিনটো শিকাই দিব লাগিব, কালিতো দেওবাৰ না চানডে।
অ' আচ্ছা হ'ব দিয়া কালি মই ধৰিম তথাপি আজি যাম এক পাক মানে
অ' আহিব আহিব, ভাত পানী খাই যাব আৰু ৰবিবাৰে চানদে আহিলে।
অ', অ', অ' কিন্তু আজি আজি অলপ পানী পৰি আছে কিনে অলপ অ' আবেলিয়ে যাম মানে চাহটো খোৱাকে যাম ন'।
উম উম উম।
আজি মানে পানী পৰি আছে। হয় হয় সেইকাৰণে আমি যাবই পৰা নাই মই হাত
ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ পৰা পৰি আছে পানী?
নাই নাই ৰাতিপুৱাৰ পৰা নাই, এতিয়া অলপ আগত। বহু আগতৰ পৰা মই পঢ়ি আছিলোঁ। হে মই ৰাতিপুৱা, খাইছোঁ খাইছোঁ ৰাতিপুৱা ভাত খাইছোঁ। উম।
কি খাইছে?
তুমি দে ভাত। তুমি খাইছা নাই? মই ভাত খাওঁ মানে
আলু তাতে আকৌ কিবা গাহৰি মাংস আছিল তাকে বনাইছে।
ত' মই কালি ৰাতি ভাত খুৱাই নহ'ল নহয় খিচাৰি খাই পেলাই
হয় নেকি, তুমি খিচাৰি খাব গৈছা?
পেটটো কিবা পেটটো কিবা অলপ বেয়া লাগিল। খিচাৰি খা খিচাৰি খালে মানে পেটটো মোৰ হেৰি হৈ যায়। ফিকি যায় মানে।
অ' হয় হয় মানে মই আহি ঘৰত ভাত খাই দিছোঁ অকমান মানে অ' দিৰিকে খাইছো না, এঘাৰটা মানত খাইছোঁ আমি ভা মোবাইল চাই আছিলোঁ। পাছত অলপ দেৰিকে খাই দিলোঁ অলপ। অ' কালি অলপ দেৰিকৈ খাৱা হৈছে অ'। নাই মোবাইল চাই আছিলোঁ যে অলপ।
না তিনি চাৰিবাৰ তিনি-তিনি চাৰিবাৰ খিচাৰি লৈছা তুমি।
ক'ত লৈছোঁ তিনি চাৰিবাৰ, এবাৰেই লোৱা আছে মই লোৱা নাইতো। নাই নাই এইবাৰ লৈছো মই, জাষ্ট প্ৰথমতে যিটো লোৱা সেইটোয়ে।
অ' মানে মই শুনিছো তুমি বোলে খিচাৰি জীৱনত খাই পোৱা নাই।
হয় নেকি? নাই নাই খিচাৰিটো আমি‌ এনে না খাওঁ মানে এনেই যেতিয়া আজিকালি পূজা আছিল সেইকাৰণে খালোঁ আৰু কিৰে খাই ভালো লাগিল।
অ' আচ্ছা ভাল লাগিছিল নে নাই খিচাৰিটো খাই?
বা বহুত ভাল লাগিছে মানে খিচাৰিটো এনেকুৱা হয় মই ন-ধৰাই নাছিলো আমি খিচাৰি নাখাও ন'।
আমাৰ এনে পূজাত খিচাৰি দিয়া হয়।
হয় নেকি অ' মানে কৈছিলে আৰু কিছুমান গাঁৱৰ মানুহসকল ন' আমাৰ ইয়াতে খিচাৰিৰ ব্যৱস্থা কৰা হয়
এ, অ', অ', অ' আমাৰ কমিটিৰ মানে মানে খিচাৰি বনাই দে দুৰ্গা পূজাতো খিচাৰি পাব তুমি।
অ' এইবাৰ দুৰ্গা পূজাৰ চাব যাব লাগিব তহঁতৰ ফালে।
আহিব আহিব খিচাৰি বা-খিচাৰি পাব খাব।
নাই ভাল লাগে মই এইবাৰ খাই প্ৰথম খালো না বহুত ভাল লাগে সঁচা।
উ, উ, আচ্ছা।
খোৱা নাছিলো আৰু সেই কাৰণে খাই বহুত ভাল লাগে অ'।
কালি কেনেকা লাগিছে বহুত ভাল লাগিছে।
অ', বহুত ভাল লাগিছে মই আকৌ এবাৰ ল'বা খুজিছিলোঁ অলপ এ নললো আৰু মানে পেটত জাগাও নাই ক'ব ল আগতে খাইছিলো মই ভাত চাত খাই আছো ঘৰ পৰাই-া পাছত এই কেনে পাছত অলপ খালো আৰু যিটো খাই বহুত ভাল লাগিল মই ভাবিছিলো বেয়া লাগিব নেকি মই দেই
উম
তাৰ পাছত কিছুমানে ক'ল যে নাই আহ বা ভালো লাগে খাই চাবচোন
অ ভাল লাগে ভাল লাগে বহুত ভাল লাগে তাতে আৰু লগত। আচাৰ থাকিলে ভাল লাগে
অ মানে কালি নাছিল গম নাপাওঁ
আমাৰ এইটো পূজাতো পূজাতো বছৰে হয় আমাৰ।
অ 'হয় নেকি অ মানে মানে এইটো অম্বুবাচী হয় বছৰে হয় এবাৰকৈ
অ 'অম্বুবাচীৰ পূজাৰ দিনাই হয়
অ'
অম্বুবাচী এৰি ভাঙি যায় মানে
হয় হয় মানে আগৰ পিছেতো মই ইনভাইট কৰা নাছিলো মানে কাল যোৱাকালি কৰিছে আৰু এইখিনি গিলো তহঁতৰ লগত মানে ভালে লাগিছে
অ আগতে যোৱা নাই নেকি তুমি অ আতচ্ছা
হা কাই তহঁতৰ লগত ফাৰ্ষ্ট মানে প্ৰথম গিলো আৰু কি
অ' আমি গৈছো সৰু থাকোতে বহুত বাৰ গৈছো
ভালে লাগিল মানে গৈ এতিয়া সেৱা এটা তাৰপিছত খিচাৰি খাই আহিলো। খিচাৰি লগত কি আছিল লাভৰা না কি বুলি কয় সেইটোও ভাল লাগিছে কালি খাই
ৰঙালাও দি পেলাই বনাইছে অ'
তহঁতৰ মানুহ ভালে বনাব জানে ন
অ' নিৰামিষে বনাইছে সেইটো
তথাপি ইমান সোৱাদ হৈছে যে আমি আমি ইমান নাজানো তথাপি ভালকে বনাবা আমাৰ সিফালে মানে
অ' আতচ্ছা
ফালে কিবা এই যে গল্লা- চল্লা খিনি অলপ অলপ সিখিনে মানে
পূজা পূজাত গল্লা দিয়ে নেকি পূজাত তুমি গলা দিয়া শুনা নাই।
হা মানে কিছুমানে টাউনত চলে মে অলপ অলপা উ মিঠাই চিঠাই স সখিনিয়ে।
অ আচ্ছা পুৰি চ পূজাত পুৰি চব্জি তোৰ দিয়ে।
অ মানে অ ইমান এ কি নহয় মানে খাই খাই আমনি লাগি যায়।
তোমাৰ লগৰটো আ আহিছিলে নাই আজি?
আজি নাই অহা দেখোন।
অ হয় নেকি বহুত পাদি থাকে তেওঁ ন? নহয় পাদি থাকে বহুত লৰাটো।
সেইকাৰণ অশজ্যা চে সি নাহাই বা।
স লাগে ত কালিতো আৰু খিচাৰী খাই পেলাই বহুত হেৰি
হু, তাকে এইকাৰনে অহা নে ভালেই হৈছে আকৌ।
অ', অ', অ', ঠিকে আছে তোমালোকৰ ঘৰত তোমালোকৰ ঘৰত যাই পেললে এনেকে থাকে নেকি?
এনেকে থাকে সেইকাৰণে মই অলপ মানে কওঁ মানে অলপ বাহিৰত পৰা আজি বাহিৰত যোৱা সি মানে লগ নাই লাজ-চাজ নকৰে স তাকে
অ', অ' - অ'। আচ্ছা - আচ্ছা, ঠিকে আছে- তুমি ক'ত আছা বৰ্তমান ঘৰত
এ বৰ্তমান ঘৰতে মানে ভা- বতৰটো ভাল নহয় না, বেয়া হয় এইকাৰণে ঘৰতে আছোঁ। নাই, নাই কাম চাম নাই আজি কালিটো দেওবাৰে গ'ল আজি যাৱাই নাই কামত শনিবাৰ কাৰণে।
অ', ভাত কোনে বনাই?
মাদাৰ বনাই আছে নেকি?
অহ, তুমি গম নোপোৱা নেকি?
নাই, মই মই ৰুমতহে আছো না উলাই নাই গমে নাপাওঁ।
অ', তুমি মানে ওপৰত থাকা ন' ৰুমত?
অহ, তুমি কেনেকে গেচ কৰিলা? অ', সেইকাৰণে তুমি গম পাইছা যে মই ওপৰত থাকোঁ বুলি।
উম, অ', অ'। এনে ওপৰত থাকি ভালে লাগে চাগে? হাগা মু তা সুবিধা তা-তাতে আছ
অ', আমাৰ ৰুমৰ লগতে কাষতে আছে। মানে ৰুমৰ পৰা মানে অ', অ', অলপ এ বনাই লৈছো মানে এই বাহিৰে বাৰে পতে মানে এ চিৰি ঠা নমা কৰি ভাল নালাগে ন'।
তে থাকে ন' বনাওঁতে।
অ', অলপ হৈছে চাগে ভালে।
বিছ ত্ৰিছ লাখ মান।
অ', সেনেকুৱাই মানে লাইটিং চাইটিং কৰাৰ পিছত আৰু বহুত ধৰণে ফৰ চিলিং কিবা কিবি হেৰি কৈছে সেনে কছে মানে আদি কৰি বহুত‌।
অ', আচ্ছা, আচ্ছা ঠিকে আছে যাবই দিয়া, ময়ো সেনেকুৱা। এটা বানাম বুলি বনাই ভাবি আছোঁ আৰু।
বনা বনা ভাল, নিজৰ কাৰণে বহুত ভাল হয়, সুবিধাও
মানে আমাৰ ঠাই নাই ন ত' কেনেকে বনাম সেইটোৱে ভাবি আছো আৰু।
মানে দু ঠাই নহলেও বেছি নালাগে হয় মে যিটো তম ওপৰত বনাবা পৰতটো মে চ ঢালাই কৰাৰ পিছত তোমাৰ পৰতটো অ'মেটিক হৈ যাব ন।
উ
পিছে বাহিৰত
ঠাই নাই যে আমাৰ ঠাই নাই - ঠাই নাই।
হয় নেকি?
ই ঠাই থাকিলেতো প্ৰব্লেম নাছিল আমাৰ জেগা কম নহয়।
নহ'লে কি ক'ব জানা মানে তুমি যিটো ভাবিছা মানে ঘৰ মানে ওপৰত বনাম বুলি টকা খৰচ কৰি হয়।
হিতাৰী এটা সিতালী এ কাৰ এটা ঠাই কিনি ল'ব আগতে ঠাই কৰাৰ পিছত বনাব ভালকে।
অ' বৰ্তমান বৰ্তমান পোৱা নাযায় যে পাট্টা মাটি
উম
আৰু বহুত দামো হব ন'
অ পাট্টা টো দাম চলিবই।
অ'
এ এ ৰা স্ত ৰাস্তাৰ কাষৰ এইবিলাক চাব গ'লে বহুত দাম পৰে অ' তৰুৱা হলে ইমান দাম নাচায়ে নেকি আমাৰ সকল ফালে মানে ৰাস্তা কাষৰ এইটো আছে এইটো চিলি পিটি থকছে বৰ্তমান ন' থাকে সিহঁতে বা তোমে কি লবা নলোৱা
চেলিব্ৰেটি থকা ঠাইটো ভালে হ'ব ন
অ' মানে সি আছিলে তুমিতো জানাই চিনিবা চাগে চিলিব্ৰেটি
অ' সেইটো খবৰ লৈছিলো সেইটো বোলে অলপ গণ্ডগোল আছে মাটিটো
মাটিতটো গণ্ডগোল নহয় ৰ'বা কিন্তু মানুহ মানে চিলি পেটি হিয়াৰ গণ্ডগোল আছে মাটিতটো নহয়
অ' আচ্ছা-আচ্ছা, সেইটো আহিছেনে, সেইটো চেলিব্ৰিটি মানুহটো আহেনে নাহে?
মানে সি বৰ্তমান বহুত ডাঙৰ চেলিব্ৰেটাৰ, সি বেলেগত চাঞ্চ পাল না, এইটো মাটিটো মানে নেচাই মানে এনে পৰি আছে। তুমি এবাৰ ইয়াৰ লগত, কন্টেক্ট কৰিব পাৰা? সি যদি এই মোৰ চাগে সি মই মতে সি বেচাব চাগে, বিক্ৰী কৰিব।
অ' আচ্ছা। বাকীতো এটা ডকমেণ্ট কাগজ পাতিতো অকে আছে বা নাই, সেইটোহে কথা।
অকে থাকিব, চিলিব্ৰিটি মানুহ কে কিয় নাথাকিব।
অ' এ সেইটো হেৰি ঘৰ বিলাক বোলে ভা সোমাই দিব।
নাই-নাই-নাই এইটো আমাৰ সেই মানে সিটোতো আমাৰ লাইনত পৰিছে ন, এইটো আমাৰ এইফালে নাহে ফৰেষ্ট ন মই মানে ৰাস্তাৰ সিফালৰ পৰা হে ফৰেষ্ট, সিফালে মানে ভাঙি দিব মানে কিছুমান
অ' হয় আমাৰ মানে মেমহতৰো ভাঙি দিব নেকি?
নহয় অ' দিব নেকি নাজানোঁ, দিব চাগে কিজানি। কিন্তু তুমি যেতিয়া মাটিটো ল'বা মানে সেইয়া কণ্টেকতে উকিল-চুকিল লৈ আহিলে হ'ল, তোমাৰ নিজৰ ডকুমেন্ট বিলাক অকে কৰি লৈ তুমি নিজে ল'ব পাৰা।
অ' হয়।
আৰু যদি তুমি এইফালে আহাত নাই এইটো মই মানে অলপ নাই চিলিপিতি মাটিটো আমাৰ কাষৰ জমিতে ল'ব পাৰে আৰু চিল পিঠি বৰ আমাৰ কাষত নাথাকে।
অ', আচ্ছা।
নি মানে টাঞ্চফাৰ হৈছে মানে বহুত বৰ্তমান ক'ব গ'লে সি এটা চিনাকি আছে মোৰ ইফালে এ তাতে থাকে আৰু সি।
অ', খবৰটো লোৱা মানে। তুমি মাজে মাজে নাই আকৌ যোৱাই তুমি আৰু চাগে মনে মনে।
নাই, নাই, নাযাওঁ, নাযাওঁ, সেইফালে যোৱা নহয়। অ', আজি চাগে কিবা যাম চাগে ছোৱালী মানে মানে আজি মই যোৱা হ'ব নেকি মানে সিফালে এতিয়া? নাই, নাই, সন্ধিয়া কৰি কোৱা নাই আজি আজি মই যাব পাৰোঁ কিজানি। মানে ইফালে, ইয়াৰে মানে তাৰে ওচৰতে নহয় অলপ সিফালৰ ৰাস্তাৰ কাষে দিয়ে নেকি আমাৰ স বলে এটা কিবা মিটিং আছে, মিটিঙত যাব যাম বুলি ভাবিছোঁ এ কিবা।
অ', কি গোটৰ মিটিং?
কি গোট গোটৰ মানে মই সিবিলাক নকওঁ, মানে পাৰ্চনেল মিটিং এটা আছে আৰু গি
অ', আচ্ছা, আচ্ছা, তে কেইটা বজাত আছে এইটো?
ক' আমাৰটো আছে চাৰে চাৰিটা বজাত, আধা ঘন্টা সমান হ'ব এঘন্টাৰ পিছতে হ'ব।
অ', তুমি যে কৈছিলা এ কিবা হাতৰ কাম যে বনাব দিছিল সেইটো নেকি?
অ', সেইটো হয় হে, এইটো সৰু সুৰা মিটিঙত মই, যাম একবাৰ মাতিছে যেতিয়া, মানে গ্ৰুপত আছোঁ ন'।
বনাইছা নে নাই?
নাই, মই সেইলাক নিশিকো মানে এইবিলাক মই ঘূৰাই দিছোঁ।
এনেতো সেইবোৰ ছোৱালীৰ হে কাম ন?
সেইকাৰণে-সেইকাৰণে মই এইবাৰ আমোল মোৰ ইমান ধৈৰ্য নাই, সেইবিলাক মই কৰি থাকিব নোৱাৰোঁ। হে মানে বস্তু সিহঁতৰ পৰা লৈছিলোঁ, ইটো মোৰ ওচৰত ট্ৰাঞ্চ'ফাৰ মানে সিহঁতক কৰি দিছোঁ ন' দিয়ক মই নকৰোএইবিলাক, মই তহঁতৰ লগত থাকিম মানে কি অ', মই যাম আৰু কি মই সিহঁতৰ লগত থাক কাষত, মই চাওঁ বস্তুগিলাক কেনেকে বনাই কোনে পাৰিছে কোনে নাই। অ', মই সেইবিলাক, অ, মই টাইমটো পাছ কৰিব যাওঁ মনে কি।
অচ্ছা, এনে টাইম পাছ কৰা আপোনাৰ কি ঘৰত বস্তু নাই?
এ বস্তু এবেলেভেল আছে টিভিনো কিমান চাবি, ভাল নালাগে ইমান চাই-চাই, মবাইলো, টিপি-টিপি ভাল নলগা হৈছে।
অ'হ।
তাতে অলপ বহুত, অ', মোবাইল চাও কেতিয়াবা, কেতিয়াবা টিভি চা ই থাকো, সেইকাৰণে আৰু কি টাইমটো এনেই পাচ কৰাতকৈ, আজি তো মই কল কৰা নাই, আজি তোমাৰে প্ৰথম হ'ল
অ', হয় নেকি মই কল কৰোতে ক'ত গৈছিলা
অ', মই তেতিয়া, মানে অলপ কামত বিজি আছিলো মানে
অ', হয় নেকি, তইলেটত গৈছিলে চাগে
আহি তোমাক মই কল বেক কৰিছিলো তুমি ৰিচি